হয় ইটো
হেল্ল' নমস্কাৰ
হয়
হয় জনাবচোন
হয়, মই আপোনাৰ লগত ম'বাইল আৰু ইন- ইন্টানেটৰ বিষয়ে কথা পাতিব খুজিছিলো আপুনি ফ্ৰী আছে নে?
হয়, মই বৰ্তমান ব্যস্ত নহয় আ- আপুনি যিখিনি জানিব খুজিছে ম'বাইল আৰু ইণ্টাৰনেটৰ ওপৰত মোক হয় কি জানিব বিচাৰিছে আপুনি মোক জনাবচোন
হয় মোবাইল ফোন আৰু ইণ্টাৰনেটৰ ইণ্টাৰনেটৰ বিষয়ে অলপ কৈ দিবচোন মোক
হয়, মই যিখিনি ম'বাইল আৰু ইণ্টাৰনেটৰ বিষয়ে জানো মই আপোনাক জনাই আছোঁ অলপ চমুকৈ
হয় হয়
হয়, বৰ্তমান সময়ত আপোনাৰ ম'বাইল বা ইণ্টাৰনেট নহ'লে অ ব নচলে প্ৰায় নচলে বুলিহে আমি ক'ব পাৰোঁ। হয় যিহেতু ম'বাইল বা ইণ্টাৰনেটৰ যোগেৰে বৰ্তমান সময়ত ধৰক বহু খিনি মানুহে আ জীৱন নিৰ্বাহ বা জীৱিকা হিচাপে বাছি লৈছে বহুখিনি মানুহে, ধৰক ইণ্টাৰনেটৰ যোগেদি আপোনাৰ, মানুহে ব্যৱসায় কৰি আছে আপোনাৰ, নতুন নতুন প্ৰজন্মখিনিয়ে ধৰক নতুন নতুন ব্যৱসায় ষ্টাৰ্টআপ আৰম্ভ কৰিছে। নতুন নতুন কেনেধৰণে বিজনেছ কৰিব পাৰিবা।
হয়।
মানে মূলধন নোহোৱাকৈ বা কম পইচা বা নাই নাই বুলি ক'লেও নহ'ব বা জিৰ' টকা কোৱাৰে হয় অন মোবাইলৰ যোগেৰে ধৰক ব্যৱসায়ৰ ঘৰতে ধৰক যিখিনি ব্যৱসায় কৰি আছে। তাৰে ভিডিঅ' কৰি আপলোড দিয়া।
হয়।
মোবাইল বা ইণ্টাৰনেটৰ থ্ৰুৱেদি আপোনাৰ যিখিনি সামাজিক মাধ্যম আছে তাতে আপলোড কৰি তাৰে সেই ভিডিঅ' দি আপোনাৰ দূৰ দূৰণি মানুহবোৰে চায় বা মতামতটো দিয়ে কেনেকুৱা তাৰে দ্বাৰা ধৰক তেওঁলোকে কিছুমানে অৰ্ডাৰ কৰে তেনেধৰণে মোবাইল বা ইণ্টাৰনেটৰ যোগেদি তেওঁলোকে ব্যৱসায় কৰি আছে। বা মোবাইল মোবাইলৰ দ্বাৰা ধৰক শিক্ষাৰ ক্ষেত্ৰতে বহুখিনি
হয়।
আগুৱাই গৈছে ধৰক ছাত্ৰ-ছাত্ৰীসকলে দূৰলৈকে আজিলৈ আজিকালি টিউচন বা ক'চিং কৰিবলৈ যাব নালাগে ঘৰতে তেওঁলোকে পৰীক্ষা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব পাৰে। ভালদৰে যিকোনো এটা বিষয়ৰ ওপৰত তেওঁলোকে অধ্যয়ন কৰিব পাৰে ভালদৰে মোবাইল ফোনৰ জৰিয়তে হয়।
হয় আপুনি ইয়াকে ক'ব বিচাৰিছে যে মাধমাৰ আমাৰ আমাৰ জীৱনৰ এক অপৰিহাৰ্য অ অংগ অংগ হৈ পৰিছে মোবাইল ফোন।
হয় হয় নিশ্চয় আপুনি যিখিনি কৈছে হয় হয়। ইণ্টাৰনেট নহ'লেতো আপোনাৰ ধৰক সামাজিক মাধ্যমবোৰ নচলেই প্ৰায়। ইণ্টাৰনেটৰ যোগেৰে মানুহে এড এঠাইৰ বৰ্তমান ধৰক এঠাইৰ পৰা এঠাইলৈ নিমিষত
হয়, হয়।
যোগা যোগ কৰিব পাৰে, যোগ যোগৰ হলেও ধৰক কেনেকুৱা যেন আপুনি ধৰক যাৰ লগ কথা পাতি আছে। ইণ্টাৰনেটৰ যোগেৰে মোবাইলৰ যোগেৰে আপোনাৰ এনেই আপুনি বাৰু ইণ্টাৰনেট বা মোবাইলৰ ভাল দিশ বা বেয়া দিশৰ বা বেয়া দিশ অৱগত নেকি তাৰ এই বিষয়ে অলপ মোক জনাবচোন।
হয় মই হয় মই মানে মোৰ যিমানখিনি
হয়।
খাদ্য বা মই যিখিনি জানো অভিজ্ঞতা মই সেই সেইখিনি আপোনাক জানি জনাবলৈ
হয়, জনাব পাৰে, হয় নিশ্চয় আপুনি যিখিনি পাৰে মোক -
আমাৰ ইণ্টাৰনেটৰ - আমাৰ ইণ্টাৰনেটৰ এ -
ইণ্টাৰনেট বা মোবাইলৰ যোগেদি ধৰক যিখিনি ভাল - ভাল ব্যৱহাৰ বা ভাল দিশ বুলি ভাবোঁ আমি সেইখিনি অলপ মোক জনাব প্ৰথমে।
হয় হয়। যে আমাৰ ইণ্টাৰনেটৰ -
হয়।
আপোনাৰ, এ ব্যৱহাৰ হওক বা আপোনাৰ - সুবিধাই হ‌ওক, যে ছ'চিয়েল মিডিয়াই হৈছে যে প্ৰথম - প্ৰথম আৰু প্ৰধান আমাৰ ইণ্টাৰনেটৰ - এ আপোনাৰ প্ৰধান - আ আমাৰ উদ্দেশ্য বুলিয়েই কওঁ বা - বা আপোনাৰ প্ৰধান আ - মানে আপোনাৰ প্ৰধান আহ উৎস বুলিয়েই কওঁ। যে সেইটোৱেই হৈছে আমাৰ যে ছ'চিয়েল মিডিয়া। আপোনাৰ ছ'চি - ছ'চিয়েল মিডিয়াৰ জ জৰি জৰিয়তে আমি আদি মানে - আ দূৰৰ বন্ধু - পৰিয়ালৰ সৈতে আমি সংযোগ স্থাপন কৰিব পাৰোঁ। আপোনাৰ ৱাট‌এপৰ মেচেজৰ - জৰিয়তে হওক বা হোৱাটছএপৰ কলৰ জৰিয়তে হওক এঠাইৰ পৰা আন ঠাইলৈ। আমি বন্ধু হওক বা পৰিয়ালৰ মানুহৰ সৈতে - কথা বতৰা পাতিব পাৰোঁ।
হয় হয়, এইখিনি ধৰক চবখিনি সম্ভৱ হৈ পৰিছে হয় মোবাইলটোৰ ফলত আপোনাৰ। যোনটো মোবাইল বা ইণ্টাৰনেটৰ যোগেদিয়ে আমি কৰোঁ হয়। জনাবচোন।
আপোনাৰ হয়, যে ডিজিটেল আপোনাৰ - লেন দেনো সম্ভৱ হৈছে যে ইন্টাৰনেটে ইন্টাৰনেট ব্যৱহাৰ কৰাৰ ফলত। বা আপোনাৰ মোবাইলৰ ফলত। হয় মোবাইল আৰু ইণ্টাৰনেটৰ ফলতে সম্ভৱ হৈছে। ডিজিটেল লেনদেন লেনদেন মোৰ প্ৰিয়। আমি সাধাৰণতে ইউচ্ ইউচ্ কৰিবল এ ইউচ্ - ইউচ্ কৰা জি পে হ‌ওক বা ফোন পে হওক আ আ আপোনাৰ - অ যিকোনো বেংক এপেই নহ‌ওক - হওক কিয় আপুনি আহ পইচা পঠোৱাৰ মাধ্যম হওক। বা বিল পৰিশোধ কৰাৰ মাধ্যমেই হৈছে আপোনাৰ - আ ডিজিটেল লেনদেন এক - সহজ প্ৰক্ৰিয়া হৈ পৰিছে। আৰু লগতে আমাৰ, হয়। হয়, হয়।
বৰ্তমান সময়ত কৰিব পৰা যায়।
হয়, হয়, হয়, হয়। হয়। হয় আৰু লগতে আপোনাৰ আ মানে - মনোৰঞ্জনৰ উৎস হৈ পৰিছে ইন - ইন্টাৰনেট বা আপোনাৰ মোবাইলটো, হয়। ইউটিউবত আমি আ আমি ভিডিঅ' চোৱাও হওক বা গেম খেলাই হওক বা অনলাইন আহ গান শুনাই হওক - আমি অন্যান্য আপোনাৰ আহ মানে আহ - কামৰ উৎসই হৈ পৰিছে যে আপোনাৰ ইণ্টাৰনেট, ইণ্টাৰনেট।
ইণ্টাৰনেট হয়, হয়। মোবাইল ফোনটো, মোবাইল ফোনটোৰ যোগে ধৰক আমি কেতিয়াবা আ বৰ্তমান ধৰক এনে থকা সময়ত
কৰি
ইঞ্জয়মেন্তৰ কাৰণে হওক বা
হয়।
পৰিয়ালৰ লগত ধৰক, হয়। আঁ চিনেমা উপভোগ কৰিবলৈ ইণ্টাৰনেটৰ যোগে আমি আজিকালি সম্ভৱ হৈ পৰিছে।
হয়, হয়। আপুনি আ মোবাইল আৰু ইণ্টাৰনেট, ইণ্টাৰনেটৰ সতৰ্কতা আৰু সুৰক্ষাৰ আঁ কিবা অৱগত নে? সতৰ্কতা আৰু সুৰক্ষাৰ ওপৰত আপুনি কিবা অৱগতনে?
হয়, মই যিখিনি অৱগত বা যিখিনি মই ধৰক মোৰ এফালৰপৰাই আপোনাক জনাই আছোঁ যিখিনি মই পাৰোঁ। মোবাইল বা ইণ্টাৰনেট টৰ সতৰ্কতা আৰু ধৰক সুৰক্ষাৰ কথা ক'লে আমি যিখিনি ধৰক ইণ্টাৰনেট বা ম'বাইল সামাজিক মাধ্যমত যিখিনি ধৰক আমি আমাৰ ফটো বা ভিডিঅ'খিনি প্ৰেৰণ কৰোঁ বা অন্যান্য লোকসকললৈ বা আমি শ্বেয়াৰ কৰোঁ, আপলোড কৰোঁ সেইখিনি ধৰক আ আমি প্ৰাইভেচি মেইনটেইন কৰিব লাগে। আমাৰ যিখিনি বা আমি মোবাইল ফোনটোক পাছৱৰ্ড বা পাছৱৰ্ড বা আপোনাৰ উম, যোনটো আজিকালি যিহেতু বহুখিনি আপোনাৰ
হয়, আপুনি ইয়াকে ক'ব বিচাৰিছে হয়, হয়। আপুনি ইয়াকে ক'ব বিচাৰিছে যে ব্যক্তিগত তথ্য কাৰো লগ্ কাৰো সৈতে চেয়াৰ কৰিব নালাগে। হয়, হয় আপ্ আপুনি ইয়াকে ক'ব বিচাৰিছে?
হয়, নিশ্চয় নিশ্চয়।
হয়
আৰু আপুনি জনাবচোন মোক অলপ আ মানে ধৰক ইণ্ট ইণ্টাৰনেট বা মোবাইলৰ বেয়া দিশখিনিৰ বিষয়ে অলপ।
হয়। হয়, আপোনাৰ সতৰ্কতা আৰু সুৰক্ষাৰ খুবেই দৰকাৰ হৈ প ' খুবেই দৰকাৰ যে আমাৰ মোবাইলেই হওক বা ইণ্টাৰনেটেই হওক আ পাৰিলে আক ' ইণ্টাৰনেটৰেই হওক যে আপোনাৰ অচিনাকি লিংকত কেতিয়াও ক্লিক কৰিবৰ ক্লিক কৰিব নালাগে।
হয়, টিপ্ টিপিব নালাগে, আমি স্পৰ্শ কৰিবও নালাগে। কেতিয়াবা ধৰক আমাৰ
কোনো মা এ কোনো আ ম আপোনাৰ অচিনাকি লিংকত কেতিয়াও ক্লিক কৰিব নালাগে। ইয়াৰ দ্বাৰা আপোনাৰ হেকাৰে আপোনাৰ ফোনটো হেক কৰিব।
হয়, হয় নিশ্চয় হয়।
হয়।
হয়।
আৰু অওম
হয় অধিক সময় মোবাইল চোৱা বা ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ ফলত মানুহৰ কি ক্ষতি হ'ব পাৰে বুলি ভাবে
হয়ঁ যে অধিক সময় আপোনাৰ মোবাইল চোৱাৰ ফলত অঅ আপোনাৰ আ দৃষ্টিশক্তি হেৰাই যাব হেৰাই যাব পাৰে। আৰু দ্বিতীয়তে যদি দ্বিতীয়তে
হয়ঁ!
হয়ঁ! দ্বিতীয়তে যদি আমি ক'বলৈ যাওঁ যে আমাৰ মগজুুৰ আমাৰ মগজুৰো স্মৃতিশক্তি হ্ৰাস পায় বুলি মই ভাবোঁ
হয়ঁ! নিশ্চয় মোবাইল অধিক পৰিমাণে ব্যৱহাৰ কৰাৰ ফলত অঁ! দিনটো অলাগতিয়াল সময়খিনি আ মানে কামৰ সময়ত যদি মোবাইল অত্যাধিক পৰিমাণে চোৱা যায় তেতিয়া ধৰক সময় নষ্ট বুলিয়ে ক'ব লাগিব।
হয়ঁ!
হয়ঁ! মানসিক চিন্তা চাপ মকজুত আপোনাৰ বিসংগতিও ঘটিব পাৰে।
হয়ঁ!
হয়ঁ! আপোনাৰ মতামতটো জনাব।
হয়ঁ! ই এহে
হয়ঁ!
যে আমাৰ আহ যোগাযোগ আৰু মানে সংযোগ ব্যৱস্থাৰ প্ৰধান উৎসয় হৈছে যে মোবাইল আৰু ইণ্টাৰনেট
হয়ঁ! নিশ্চয়।
আপোনাৰ মোবাইললৰ ইণ্টাৰনেট জৰিয়তে আজি আমি আহ মানে ঘৰতে বহি দেশ বিদেশত কি ঘটিছে তাৰ আ আ হয়ঁ! আমি হয়ঁ মুহূৰ্ততে আমি খবৰটো পাওঁ আৰু লগতে আমি
হয়ঁ!
ৱাইফাই ব্যৱহাৰ কৰিম আমি ঘৰৰপৰা অফিচত প্ৰধান আ চাৰি দিন ইণ্টাৰনেট ব্যৱহাৰ কৰিব আমাৰ পৰা এতিয়া লাভ হৈছে এই ম'বাইল ফোন জৰিয়তে
হয়ঁ হয়ঁ হয়ঁ।
আৰু ই আপোনাৰ মোবাইল তুলনাত যে ওট অধিক তাৰমানে গতিশীল আৰু আহ
হয়ঁ!
আৰু আপোনাৰ আহ মানে অধিক গতিশীল আৰু যেনে এই ৱাইফাই আ আপোনাৰ এই ৱাইফাই জৰিয়তে হয় হয়
হয় আৰু আপোনাৰ আ ইণ্টাৰনেট বা মোবাইলৰ ওপৰত মানুহবোৰে আজি মানুহে বিশ্বাস কৰে
হয় হয় আপুনি কৈ যাব পাৰে